হেল্ল'?
আশ্চা নমস্কাৰ
নমস্কাৰ শুনি পাইছা
হা শুনি গৈ আছো
অ', কাত খাই গৈছে না
অ', কাত খাইি গৈছিলে
অ', খোৱা বোৱা হ'ল
হ'ল আৰু আপোনাৰ
অ', খালো খালো
অ',
ত' কেনেকা খবৰ ভাল নে?
খবৰতটো ভালে আছে আপোনাৰ এই পিলে খবৰ
আছোঁ ভালে ভালে ত এতিয়া আ ঘৰত নে বাহিৰত
ত ঘৰতে আছ
ঘৰতে আছ ন
অ'
অ' ক'বাত ভ্ৰমণ চ্ৰমণ গৈছে নেকি আগত
অ', গৈছিলোঁ তো
ফুৰিবলৈ
অ', কৈছিলো
অ', ভ্ৰমণ কৰি কেনেকে লাগে বাৰু
ভ্ৰমণ কৰিতো চ বহুত ভাল লাগে
ভাল হয় ন
অ', ভ্ৰমণ কৰিলে এটা নতুন এটা এক্সপেৰিয়েন্ঞ্চ হয় বহুত ভাল ভাল বস্তু চাব পৰা যাই
হয় হয়
নিজৰ মাইণ্ডছেটটো বহুত ভাল হয়।
হয় হয় সোনফালে যোৱা হৈছিলে এনেই
মইতো এইফালে কোচবিহাৰী চাইডত গৈছিলো
কেনেক গাড়ীত বাইকত নে ট্ৰেইনত
নাই এনে গ়ত গৈছো
গৰিত না
অ
বহুত জেগাত দেখা হৈছে কিজানী
অ', হৈছে মোটামুটি ভালে জেগা দেখা হৈছে
অ', কোচবিহাৰ কোনফাল গৈ যোৱা আছিলে বাৰু
কোচবিহাৰ সেইফালে ৰাজবাৰী চাওক সেইফালে আৰু ৰচবল পাৰ্ক
অ', তাৰ পৰিৱেশ বোৰোৰ কেনেকা বাৰু
পৰিৱেশটো বহুতে ভাল অ'
এনেই ক'ব পাৰিব নেকি কেনেকুৱা ধৰ কোচ কোচবিহাৰখন পৰিস্থিতি বিলাকে কেনেকা ধৰণৰ মানুহ বিলাকৰ জীৱন
আপুনি গ'লে চাব পাৰিব যে এনেকুৱা এটা ঠাই বহুত ভাল লাগে গৈ পেলাই কোনো হুলস্থুল নাই এনে বুজি পাইছে ন
হয় হয়।
ঠাইতো এনেকুৱা ভাল লাগিছে প্ৰত্যেকৰে ভাল লাগিব দেখাত ধুনীয়া
হয়
পৰিৱেশটো ভাল
হয় হয় এইফালে শ কোচবিহাৰ চাইডে এইফালে অক মালদানাা
মালদা মালদা আৰু অলপ আগুৱাই গৈ পেলাই মালদা পৰে
আগ বাইগ মালত পৰাাৰ ন
অ
অ মই এইফালে শুনি কৈছো মানে মালদাহ চাইডে এইফালে আম খেতি বহুত হয়
হ হা
আহ ফ্ৰেচ ভেজিটেবল পোৱা যায় আৰু ফ্ৰেছ ফ্ৰেছ ফ্ৰেছ ফ্ৰুট পোৱা যায় আৰু তাৰ আমবিলাকেও বহুত ডাঙৰ ডাঙৰ খাই বহৰ ভাল লাগে আৰু তাত আচাৰো বনাই না
হয় হয় বনাই
আছাৰ ট্ৰেইনতো মই পাইছো তেনেকে তেনে বহুত ভাল পাওঁ আৰু তাৰমানে খোৱা বোৱা বস্তুতটো কেতিয়াবা আমাৰ মানে বহুত বাৰ বজাৰৰ পৰা কিনি খাও না
অঁ,
বজাৰৰ খোৱাবিলাকও ইমান এটা ভাল নহয়। কিন্তু তাত আমি ফ্ৰেছ বস্তু পাওঁ কিছুমান। স কাৰানে, নেচৰেল ন?
অ, নেচাৰেল বস্তুতটো ভাল হয়।
নেচাৰেল বস্তু যিটো স্বাস্থ্যৰ কাৰণে বহুতেই ভাল হয়। আৰু ঘোৰাটো বতাহ ব হেৰিবোৰ বেলেগ তাৰ। পৱেশ ময়ো তেনেকা ধৰণৰ গৈছো কলকাতালৈ। কলিকতা, হাওৰা, হয় কলকতাত গৈছো। তাৰ পিছত তেনেকে ৱেষ্ট বেংগল চাইডে গৈছো। কলকাতা তাৰতে কৈছে হাওৰা ব্ৰিজ ন?
অ অ,
হাওৰা ব্ৰিজতো ঘূৰি আহিলোঁ, তাৰ পৰিৱেশটো বহুত ভাল পালোঁ মানে মই। আৰু তাতো বেছিকে বাঙালী মানুহ আছে।
হয় আছে।
তাৰপিছত তাৰ পৰা মই বাৰাছাত গ'লো।
অঁ,
তাৰপাছত তেনেকে এয়াৰপৰ্টত গ'লো, গোটেইটো চাই আহিল। তাৰ মানুহ বিলাকে মানে চিধা চিধি আৰু শৃংখলা। আহ মানুহবিলাকে পৰিৱেশটো
হুলস্থলীয়া পৰিৱেশ নাই ন?
আৰু ইমান এটা পৰিৱেশ সুস্থত পৰিৱেশ নাই। আৰু তাত মানে মই পূজাৰ সময় গৈছিলো।
অ,
আৰু পূজাৰ সময়ত তেতিয়া মানে ফ স্থুল নাই ইমান তথাপিতো পয়টাত শৃংখলা একটা আছে আৰু এনেকুৱা ধৰণৰ। তাৰপিছত তেনেক ধনৰ আৰু কেতিয়াবা তাত কি কয়? এ মানুহ বিলাকে খোৱা লোৱা আৰু কি কয়? থকা মেলা জাৰৰ্ণীটো তাৰমানানে আমি ইয়াত আমাৰ অসমত কি হয়? ইয়াৰ পৰা যদি দুই কিলোমিটাৰ যাও বা এক কিলোমিটাৰ গ'লেও দহ টকা বিশ টকা ভাড়া লয়।
হয়,
তাত সেইটো নহয় মানে, তাত ভাড়াটো যিমানটো প্ৰয়োজন সিমানটো দ ল মানে তাত খুচুৰা পইচাও তেনেক ধৰণৰ চলে আৰু।
মে প্ৰয়োজনতকৈ বেছি নালাগে।
প্ৰয়োজনতকৈ বেছি টকা-পইচা খৰচা নহয় আৰু কলকতা
অ,
তেনেকা ধৰণৰ কলকাতা চাইডে গ'লেও কিছুমান কথা শিকিব পাৰি, তাৰ মানুহ বিলাকৰ। আৰু এনেকে বাংগালতো তাত খেতি বাতিওঁ ভাল কৰেগৈ নি।
হয় হয়,
ৱেষ্ট বেংগলত।
হয়,
ৱেষ্ট বেংগলৰ খেতি বাতি ভাল কৰে মানুহবিলাকে। তাতো হেল্পফুল আছে, হেল্ল,
অ,
আৰু কোনোবাৰ ফালত গৈছে নেকি?
মই এইফালে অসমত গৈছিলোঁ মই, আভাৰত গৈছো।
আপাৰ আচাম ন?
অ, তিনচুকীয়াত গৈছো মই। তিনিচুকীয়া, ডিব্ৰুগড়।
হয়, হয়।
ঠাইবোৰ বহুত ভাল হয়।
অ,
তাৰ মানুহবোৰো বহুত ভাল, সিহঁতৰ লগত মিলি-জুলি থাকোঁতে বহুত ভাল লাগে।
হয়, হয়। ত এইফালে তিনিচুকীয়া বুলি ক'লে এইফালে টিলিঙা মন্দিৰ আছে।
হয় সেইটো আছে।
অ', তাৰপিছত তেলৰ শোধনাগাৰ আছে ন?
তেল শোধনাগাৰ আছে।
এ ডিব্ৰগড়ত আছে।
অ,
নাহৰকটীয়া, ট্ৰেক্টাৰ আছে এইটো টিপাম পাহাৰ যিটো অসমৰ প্ৰথম ৰাজধানী। টিপাম তেনে আছিল এইটো হিষ্টৰিকেল প্লেচ আছে। এইবিলাকতো মই মই ঘূৰি পাইছো বাৰু সেইকেইটা।
অ, এইবোৰত গৈ পেলাই বহুত ভাল লাগে তাৰ পিছত ইয়াত। আমাৰ গুৱাহাটীত কামাখ্যা মন্দিৰ আছে।
হয়, হয়।
অ' কামাখ্যা মন্দিৰতো ঘূৰাতো বহুত ভাল লাগে।
উম, কামাখ্যা মন্দিৰতো বেলেগ বেলেগ মানুহবিলাক আহে। বহুত বহুত দূৰৰ পৰা।
বহুত দূৰৰ অ', বহুত দূৰৰ দূৰৰ মানুহ আহে গুৱাহাটীৰ এয়াৰপৰ্টত গৈছোঁ।
অ'। গুৱাহাটী এয়াৰপৰ্টত পৰিৱেশবোৰ কেনেকা মানুহবিলাক?
গুৱাহাটী পৰিৱেশটো ভাল লাগিছে।
ভালে আছে ন?
অ'।
অ'। এনেই ইয়াৰ বাহিৰেও আৰু কোনোবা অৰুণাচল প্ৰদেশ যোৱা হৈছে নেকি?
অৰুণাচলত যোৱা নাই।
অ'। অৰুণাচলত যাবলৈ হ'লেতো আমাৰতটো লেণ্ড পাৰ্মিট লাগে ন?
অ', লেন পাৰমেণ্ট লাগে।
লেন পাৰ্মেণ্ট মানে ইয়াৰ পৰা আমি সোমাই যাবলৈ পাছ বনাব লগা হয়।
অ'।
অৰুণাচলত তাৰমানে কি আমাৰ অসমৰ মানুহ ঘপককৈ তাত গৈ পেলাই মানে বসবাস কৰাতো বা সোমাব দিয়া নহয় মানে। তাতে সেইটো কাৰণে পোন্ধৰ দিন মানৰ আগতে পাচ এটা লব লগা হয়। বা টেম্পৰৰি পাচ দিনত হৈ যায়।
এইটো মানে কি ডাইৰেক্টলি যাব নোৱাৰি তাতে। বোলে এটা পাচ বনাব লাগিব আৰু যি কেইদিনৰ কাৰণে পাছ বনাব সেইকেইদনেহে আপুনি থাকিব পাৰিব তাতে।
হয় হয়, যিমান দিনৰ কাৰণে দিয়া আছে সিমান দিনে পাৰে।
অ' না এনে শুনা পাইছো তাই জাগাতটো বহুত ভাল আছে বুলি।
হয় হয় মই মই ঘূৰিছো বাৰু এইফালে এইফালে অৰুণাচল চাইডে বুলি ক'লে ইটানগৰ হৈ পেলাই নাৱৰ লগত এনেকে গৈ চেগালী ৰ'ড এইটো এইটো ৰাস্তাতে গৈছো কি কয় বানদৰ দোৱা হৈ পেলাই।
অ'।
বান্ধৰদুৱা ইটানগৰ এনেকা গৈ পেলাই নহৰ লগন এইফালে লাষ্টৰ তাকৌ এটা গেট তিনিটা মই তিনিটা গেটত গৈছো বাৰু এটা হৈছে এইটো পোহ মৰা হৈ পেলাই ডিজ কিমিন হৈ পেলাই এইফালে জিৰ' চছেটে যাবা পাৰে।
অ'।
যিৰ' হাৱাই কেম্প এইটো চাইড যাব পাৰে। এনেকে গৈ পেলাই আকৌ ইফালে ওলাই যাব পাৰে। আৰু এটা পাচি ঘাটৰ কি কয় চিলাপথাৰ হৈ পেলাই এনেকা পাচি ঘাট যাব পাৰে। এইফ আলং দাপৰ জু এইফাল চাইনা বৰ্ডাৰলৈকে যাব পাৰে এনেকা।
অ' সেইবোৰ ঘূৰি পেলাই থঠাইবোৰ কেনেকে লাগিছে?
এ, জেগাডোখৰ বহুত ঠাণ্ডা জেগা।
অ'।
খুবেই ভাল হেৰিবিলাক আৰু ট্ৰাইবেল এৰিয়াতো লগতে হিলি এৰিয়া। পাহাৰ এৰিয়া ঠাণ্ডা আৰু পৰিৱেশটো বহুত বহুতো মানুহ তাত যায় উ, মাথা ঠাণ্ডা কৰিবৰ কাৰণে।
অ'।
আৰু কিছুমান মানুহবোৰে ফ্ৰেচ ট্ৰেচ হৈ থাকে যে তাৰ কাৰণে তেওঁলোকে তাতে হেৰি কৰিবলৈ যায়।
মাইণ্ড ফ্ৰেছ কৰিব যায় ন'?
হয়, হয়, মাইণ্ড ফ্ৰেচ কৰিবলৈ যায়। মাইণ্ড ফ্ৰেছ কৰিবলৈ যায়, বিশেষকে তাত গৈ পেলাই মানুহবিলাকে কি হৈ যায় মানে, তাত গৈ উ, মানুহ বিলাকে তাতে কিছুমানে সন্যাসীৰ নিচিনা কিছুমান ঘৰতো ফ্ৰেচ ট্ৰেচ হৈ থাকেতো
অ',।
কামৰ ওপৰত কাম ইটোৰ পৰা ইটো সিটোৰ পৰা সিটো সেইটো কাৰণে কিছুমান গৈ পেলাই কিছুমান পৰিয়ালে তাত মানে ফুৰিবলৈ যায়, পৰিয়াল পিকনিক যায়। গলে কি হয় মানে, মানুহ বিলাকৰ বিকশিত হয় যিবোৰ মানে প্ৰাকৃতিক বিলাকে চাই পেলাই প্ৰাকৃতিকৰ বস্তু খোৱা বোৱা আৰু থকা মেলা জীৱন নিবাৰ্ হবিলাক কালপ বেলেগ বেলেগতো
হা, হা।
আৰু, সেইবিলাক চাইও ভাল লাগে। আৰু খুবেই হেল্পফুল আছে মানুহবিলাকে। বেলেগ বেলেগ আদি আছে আ, আদি আছে, নিচি আছে, গালোৱা আছে, পাতানি আছে। নাই বিভিন্ন ট্ৰাইব আছে বিভিন্ন তেনেকোৱা কালচাৰ তেনেকুৱা জনগোষ্ঠীৰ হেৰিবিলাক বেলেগ আৰু বেলেগ আছে।
জনগোষ্ঠীৰ বেলেগ বেলেগ হ'লেও কিন্তু ইয়াহতে মিলি জুলি থাকে
হয়, হয়, আমাৰতটো কি হৈ যায় কি আমাৰ অসমত অকমান বেলেগ বেলেগ জাতি হলেও অলপ অলপ দূৰ দূৰ ভাৱ চিন্তা কৰে। কিন্তু তাতে এইটো নাই অৰুণাচল বুলি ক'লে অৰুণাচলৰ লোক বিলাকে চবেই মিলা- প্ৰীতি থাকে আৰু মানে খুবেই ভাল লাগিছিলে তাতো গৈছো তাতো মই অৰুণাচলত আছিলো অলপ দিন। সিটো কাৰণে যেতিয়া আমি ঘুৰো তেতিয়া অলপ কিছু কথা আমি। - বুজি পাও না
হয়।
বুজি পাওঁ লগতে কি হয় যায় কি আমাৰ ম-মগজটো বিকাশিত হৈ যায়।
হয়।
লগতে মানুহবিলাকৰ লগত আমি মানে কোনটো মানুহৰ লগৰ, কাক কেনেকা কাৰ লগত কেনেকা ব্যৱহাৰ কৰিব লাগে সেইবোৰ কথা আমি শিকা পাওঁ মানে। আৰু এইবোৰ সকলোৱে শিকি পেলাই মানে আমি সকলোৱে মানৱ মানুহ হয়, আৰু মানুহ হোৱাটোকে